হয় শুনি আছা নে মানুু অঁ কি কৰি আছিলা বোলো
এ অকমান আগত গা ধুই উঠিলো ৰবা মানে ইমান গৰম পৰিছে মোৰ আজিকালি দিনটোত প্ৰায় বিছ বাৰ মান গা ধুৱা হয় দিয়া
অ বিৰাট গৰম পাৰিছে কিন্তু হয় হয়
উম তুমি কেইবাৰ মান গা ধোৱা
মই তিনিবাৰ মান প্ৰায় গা ধোৱে ৰবা মানে ৰাতিপুৱা ধুও তাৰপিছত দুপৰীয়া মান ধুও তাৰপিছত আৰু ৰাত
ৰাতি অ অ তেতিয়া তেতিয়া মানে গাটোঅ মানে ভাল লাগে ন খোৱাৰ আগত ধুই শুলে অকমান ভাল লাগে সতেজ সতেজ লাগে
হয় মানে ইমান গৰমত মানু নোৱাৰি আৰু
হয় হয়
অ বাকী সেই আৰু এ আজি মানে বহি থাকোতে মানে কথা এটা মনত পৰিল নহয়
কি
অ তাকে ভাবিলো আমি কভিড নাইণ্টিন দিনবোৰ কেনেকে মানে হেৰি কৰিছিলো তাৰে বিষয়ে
অ হয় হয় তাকেইতো সেইকেইটা দিনৰ কথাটো কেতিয়াও পাহৰিবই নোৱাৰো দিয়াচোন যিহেতু মানে মোৰ সেইকেইটা দিন একদম মানে ভয় লগা এতিয়াতো মৰ মানে যিহেতু আমাৰ মানে হা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই বাতিল কৰি দিছে। গতিকে খুব মানে দুখ লগা এটি বিষয় তুমিয়োতো তেতিয়া হায়াৰ ছেকেণ্ডেৰীয়ে আছিলা ন? পৰীক্ষা বাতিল কৰি দিছে নে তোমালোকৰো? আমি মানে মই বহুত আগ্ৰহেৰে পঢ়া শুনা কৰি আছিলোঁ ভাবিছিলোঁ ভাল নম্বৰ আনিম তাৰ পাছত মানে আগৰ হিচাপ প্ৰত্যে মানে আমাক নম্বৰিং দি থৈ মোক ছেকেন ডিভিজন কৰি দিলে। খুব মানে মোৰ বাবে এটা দুখজনক বিষয়।
অ', হয় হয় কিন্তু তুমি এইবিলাক মানে এইবোৰ মহামাৰী নহ'লে কিন্তু ভাল এটা মানে নম্বৰ পাৰিলা হয় কিন্তু মানে যিহেতু আমাৰ হয়।
একেবাৰে মানে কিন্তু আৰু কেতিয়াওতো সুযোগ নাপাওঁ নহয় পৰীক্ষাটো দিয়াৰ হয় নে?
হয় হয় হয় মানে যিহেতু আমি অলপ সময়ো পাইছিলোঁ বাৰু নহয় অলপমান আগৰবোৰতকে সময় পাইছিলোঁ।
ভালদৰে প্ৰস্তুতি কৰিবলৈ সময় পাইছিলোঁতো।
সময় পাইছিলোঁ কিন্তু তাৰে মাজত মানে পঢ়া শুনাবোৰ আমাৰ অলপমান কিন্তু মানে সেই মানে অ', ক্লাছবোৰ হোৱা নাছিল।
অ', হয় হয়।
বন্ধ হৈছিল মানে অনলাইন মাধ্যমেৰে মানে আমি সেই কৰিছিলোঁ আৰু তোমাৰ কোৱা অনলাইন মাধ্যমেৰে কেনেকে পঢ়া শুনা কৰিম
হয় হয় মানে যিহেতু আমাৰ হাই ছেকেণ্ডৰী সময়ত আ, যেতিয়া কৰোণা মহামাৰী আমাৰ আহিল তেতিয়াতো সকলোবোৰ বন্ধ দি দিলে লকডাউন দি দিলে দিয়াত কেইদিন কেইটামান দিন আমি অনলাইন মাধ্যমেৰে শিক্ষা এনেকে ল'লো কিন্তু পাছলে সেনেকৈ পঢ়ি আছিলোঁ নিজেও মানে খুব ভালদৰে মনোযোগ দি পঢ়িছিলো। ঘৰ পৰা কৈ আছিল যে মেট্ৰিক পৰীক্ষাতো ভবা মতে নহ'ল ৰিজাল্ট এইবাৰ কিন্তু হায়াৰ ছেকেণ্ডৰীত ভাল কৰিব লাগিব বুলি ঘৰৰ পৰাও কৈ আছিল সেই গতিকে পঢ়ি থাকোত তে মই মানে যেতিয়াই সেই শেষত মানে খবৰটো পালোঁ যে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰি দিলে বোলে আ, হাইছ উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰিছে বুলি। খুব মানে আমাৰ বাবে দুখ এট বিষয় যিহেতু আমি ইমান কষ্ট কৰি। অধ্যয়ন কৰি আছিলোঁ অত দিন ধৰি গতিকে বাতিল কৰি দিয়াত মানে খুব দুস পাইছোঁ আৰু মনত।
হয় হয় সচ সঁচাকে সঁচাকে মোৰো একেই দিয়া মানে সেই বাতিল যেতিয়া মানে লকডাউন সমূহ পৰিলে তেতিয়া মানে পঢ়া-শুনাত মানে সেই ৰৈ গ'ল আৰু মানে এই ক্লাছৰ ৰুমত যেনেকুৱা মানে ধুনীয়াকে অধ্যয়ন কৰব পাৰি তেতিয়াতো মানে সেই মজাটো নাপালোঁ অকল অনলাইন মাইত নোৱাৰিটো হেই কৰিব কাৰণে, নে ইমান মানে কেতিয়াবা নেটৱৰ্ক নাথাকিলে কাটা যায় ফোন আৰু তেতিয়া মানে ক্লাছটো সেই হৈ যায়।
বহুত সমস্যাত আমি মানে কষ্ট কৰি ক্লাছ কৰিছিলোঁ।
হয় হয় হয়। মানে সেই তেতিয়া দিনত মানো নেটো ইমান নাছিল।
হয় হয়।
মানে নেট মানে শেষ হৈ যায় অতি সোনকালে ৰাতিপুৱা ৰাতিপুৱা ক্লাছ থাকিলে।
হয় হয়।
মোবাইলৰ পৰা কিমান পঢ়ি থাকিব পঢ়ি থাকিব নোৱাৰি আৰু ইমান। মানে চকু কিন্তু বিৰাট মানে মোৰ তেতিয়া মানে চকু ৰঙা পৰি গৈছিল মানে, অঁ চছ মা লবলগীয়া হৈছিল তাকেতো।
আৰু মানে সেই সেইখিনি সময়ত মানে এনেকুৱা হৈছিল লকডাউন যিহে তু দি দিছে কতো বজাৰ সমাৰ কৰিব যাব পৰা নাছিলো, আমি মানে এনেকুৱা কৰি ছিলো আমাৰ ঘৰৰ ওচৰে পাঁজৰে থকা। অঞ্চলবিলাকত বা পাহাৰত আমি গৈ, ঢেঁকীয়া শাক এনেকুৱা ধৰণৰ। কচু আদি আনি আমি মানে খাই জীৱন নিৰ্বাহ কৰিছিলো সেইকেইটা দিনত।
অহ ঠিকে কৰিছা কিন্তু দেই, ঠিকেই আমিও তেনে কেই মানে অলপ অলপ মানে গাঁৱৰ পৰা কেতিয়াবা। এনেকে মান তেতিয়াতো মানুহ ইমান নাছিল কিন্তু, কিন্তু যেতিয়াই মানে কিবাকে আহিব পাৰে। সেই মানে, এইটো পালে মানে কেতিয়াবা গাঁৱৰ পৰা আনা যায়। তেনেকে, তেনেকুৱা মানে দিনবোৰ কিন্তু সঁচাকে পাহৰিব নোৱাৰি কিন্তু।
একেবাৰে পাহৰিব নোৱাৰি আৰু মানে আমাৰ বিশেষকৈ আমাৰ মামা এজনে মানে। গুজৰাটত কাম কৰি আছিলে, কাম কৰি থাকোতে যিহেতু হঠাতে বন্ধ দি দিলে। বন্ধ দিয়াতটো এতিয়া মামাজন বিপদত পৰিলে তেওঁ ভাবিলে যে তোৰ এতিয়াতো মই হয় ট্ৰেইনো নাপাও আকৌ গাড়ীও নাপাও কেনেকে যাম ইয়াতো কামো বন্ধ হৈ গ'ল। মানে তেখেতে শেষত থিৰাং কৰিলে যে মই মানে যেনে কে হওক মই খোজ কঢ়ি হলেও ঘৰ ওলাম এনেকে ভাবি মানে তেখেতে ট্ৰাকে ট্ৰাকে উঠি আহি। খোজ কাঢ়ি হলেও মানে ঘৰ অৱশেষত ওলালেহি। গতিকে আমাৰ বাবে বৰ চি ন্তনিয় এক বিষয় আছিল সেইকেইটা দিনত মানে বিভীষিকাময় পৰিৱেশ। সেইকেইটা দিন কথা কেইটাও পাহৰিব নোৱাৰো।
উম হয় হয় আৰু মানুহৰ বেমাৰ আজাৰ ইমান হৈ আছিল।
হয় হয়।
তোমাৰ কেতিয়াবা এই চৰ্দি কাহ হৈছিল না সেইখিনী সময়ত?
অ হয় হয় মোৰ মানে মইয়ো কৰোণাত ভোগা নিচিনাই মোৰ মানে পৰিস্থিতি হৈছিল পিছত মানে আহ মই হেৰি কি কয় বিভিন্ন ধৰণৰ ঔষধ খাই ঘৰতে মানে এ বন জালুক এনেকুৱা ধৰণৰ খাদ্য খাই। পৰামৰ্শ লৈ অভিজ্ঞ চিকিৎসকত তেনেকৈ হে মই অকমান ভাল পাইছো। মোৰ মানে নিজকে কৰণাত ভোগা নিচিনা বুলি মই ভাবো মানে।
অ হয় হয় হয় ঠিকে দিয়া, আৰু
মানে একো গোন্ধ নাপাওঁ নাকেৰে। সোৱাদ নাপাও মুখেৰে এনেকুৱা ধৰণৰ হৈছিল। তোমাৰো হৈছিল নেকি?
অ নিশ্চয়। মোৰ মানে কেতিয়া হৈছিল মানে যেতিয়া ইনজেকচন সমূহ মানে প্ৰথমটো
লোৱা হয় প্ৰথম ড'জটো ললা?
প্ৰথম ড'জটো লোৱাৰ পিছত মানে পিছদিনাৰ পৰা মানে এনেকুৱা জ্বৰ হৈ গৈছিল মোৰ মানে দুদিন মান সেনে কোৱা হৈছিল মানে, মানে বৃহৎ জ্বৰ হৈছিল কিন্তু।
আৰু মানে যেতিয়া কৰোণা পৰীক্ষা কৰে যে যে সেই বেজী দিয়াৰ আগে আগে না কত যে সেইডাল ভৰাই দিছিলে মোৰ মানে একেবাৰে মোৰ আজিলৈকে মানে মোৰ সেই যন্ত্ৰণাটো মই ভুগো। নাকত ভৰাই দিছিলে নহয়?
অ ভাল মনত কৰিছা কিন্তু, মই পাহৰিছিলো তাৰ বিষয়ে, হয় হয় হয় ঠিকেই দিয়া। মানে সঁচা আচৰিত লাগে কিন্তু এইখিনি সময় মানে কি কৰো কি নকৰো লাগি যায়।
অ নাকত ভৰাই দিলে। মই হাঁচিত থাকিব পৰা নাই। একেবাৰে। নাকত ভৰাই মানে ঘূৰাই দিয়ে লাঁঠিডাল।
হয়, হয়, হয়।
উম, উম।
ত' ইমান মানে এনেকুৱা এনেকুৱা পৰিৱেশৰ মানে
তুমি বাৰু কেইটা মানে দ'জ ল'লা দুটা নে তিনিটা?
অ', মই তিনি তিনি টাকাই লোৱা হ'ল দিয়া।
বা বুষ্টাৰ ড'জ বুলি কয় নহয় তিন নম্বৰটো, হয় হয়। হয়, তুমি কি মই-মই দু-দুটাই লৈছিলো।
অ', হয়, হয়।
খিনি সময়ত এনেকুৱা এটা কথা চলি আছিল, শুনিছিলা নে যে ঐ ক'ৰণাৰ মানে ভেকচিন বেজী ল'লে বোলে মানুহ কিবা ধুক কাই যাব কিবা কিবি এনেকুৱা ধৰণৰ কথা হৈছিল! মই ভয় খাইছিলো কিন্তু মানে তেতিয়া, ল'ব খোজা নাছিলো।
মইও তাকেতো কিন্তু তাৰ পিছত বিশেষ এক প্ৰমাণ পোৱা নাই কিন্তু মই তাৰে পিছত দুৰ্বল
তুমি একো অ' তোমাৰ একো মানে পাৰ্থক্য পোৱা নাই ন বুষ্ট তাৰ ড'জ লোৱাৰ পাছত? হয় হয় ম-মই মানে বিশেষ কেইটা দিনতে দি মানে ভেকচিনটো লোৱাৰ পাছতে নেকি নিজৰ কেতিয়াবা মনৰ পৰা হয় নহয় যেতিয়া কিবা এটা ভাবি থাকো। তেতিয়া মই মানে কিবা অকণমান নিজকে দুৰ্বল দুৰ্বল লাগি কিছু কিছু লোকৰ ক্ষেত্ৰত মানে হয়। কিছু ক্ষেত্ৰত নহয় যাৰ মানে ইমিউনি চিষ্টেমটো ইমিউনি চিষ্টেম ভাল থকা বুলি কয়। এনে তেনেকুৱা ধৰণৰ আৰু তোমাৰ হয়তো ভাল চিষ্টেমটো সেই বাবে তোমাৰ একো হোৱা নাছিল সহজতে।
তাকেতো মানে তাৰ জ্বৰসমূহ হোৱাৰ পিছত মানে দুই-দুই নম্বৰ ড'জ আৰু তিনি নম্বৰ ড'জৰ পিছত মানে একো হোৱা নাই কিন্তু।
তোমালোকৰ ঘৰত হয় পৰিয়ালৰ গোটেই মা দেউতাও লৈছিল নহয়?
অ', হয়, হয় নিশ্চয় অ' অ' মা দেউতাৰ হৈছ ছিলে মানে মাৰ হোৱা নাছিল বাৰু এটা ড'জতো হোৱা নাছিল মাৰ জ্বৰ। তোৰ এই দেউতা হৈছিল বাকী কিন্তু ইমান একো সমস্যা সন্মুখীন হোৱা নাছিলো কিন্তু।
অ', অ', উম সেইকেইটা দিন মানে একেবাৰে ভয় মানে ভয়ানক দিন আজিও মনত পৰিলে ভয় লাগে।
হয়, হয়, আমাৰ অঞ্চলটোতো কেইবাজনৰো মানে সেনেকুৱা ক'ভিড পজিটিভ হৈছিল কিন্তু। মই জনাত, মানে তেওঁলোক কৰো মানে কোৱাৰেণ্টাইন দি থৈছিলে মানে মোক কৰিছিলে আৰু দোকানসমূহ একো নাছিলে একো কৰিব পৰা নাছিলোঁ একো কিনিব পৰা নাছিলো। ঘৰতে মানে কিবা কিবি কৰিবৰ।
আৰু মানে মোৰ সেইকেইটা দিনত আৰু এটা কথা এতিয়া মনত পৰিলে। যেতিয়া মানে লকডাউন দিলে যে পুলিচ মানে বাহিৰত থাকিল যে কাক কোনো মানুহ ওলাই যাব নোৱাৰা, তেতিয়া মানে মই কিবা বিশেষ কাৰণত বস্তু এটা ল'বলৈ ফাৰ্মাচী লৈ গৈছিলোঁ। যাওঁতে মানে পুলিচেও মোক মানে ধৰিলে ধৰি মানে মই পুলিচৰো কোব খাবলগীয়া হৈছিল। এদিন, অ' আৰু মানে সেইকেইটা দিনৰ কথা মনত পৰিলে কাৰণে মানে মোৰ খুব ভয় লগা দিন আৰু মই নিউজৰ পেছত বাতৰিতো পালো পুলিচে বিভিন্ন জনক মানে লাঠি লাঠিৰে কোবাইছে তাৰ পিছত কাণত ধৰাই আঁঠু কঢ়াই থৈ দিছে। তেওঁ তেওঁলোকৰো উপায় নাই দিয়াচোন।
অ' অ' ঠিকেইেতো উপায়ো নাই। কি কৰিব তেওঁলোকেও নিজৰ কৰ্মতো কৰি আছে বাৰু, আৰ্দিক দিয়া মতে। তাকেতো, আমাৰ অঞ্চলটোতো এনেকুৱা হৈছিলে ৰ'বা মানে। কিছুমান মানুহ ফুৰিবলৈ ওলাই কিন্তু, এই পুলিচৰ কোবত মানে দৌৰি দৌৰি আকৌ ঘৰত সোমাই আৰু। মানে, পুলিচৰ গাড়ীসমূহ চলি থাকে তেতিয়া।
হয় হয়।
অ' তেতিয়া হে। সেনেকুৱা সঁচাকে, এদিনতটো তাকেতো মই মানে দেখি পাই মানে আকৌ - দৌৰিলো আৰু মানে মানে এনেই ওলাইছিলো। কিমান মানুহৰ ভিতৰত সোমাই থাকিবা।
হয় হয়। গাড়ী, পুলিচৰ গাড়ী মানে আহি গৈছিল তোমালোকৰ ঘৰৰ ফালে।
পোৱাৰ লগে লগে মই দৌৰ মাৰি ঘৰতে সোমালো আৰু।
অ' ভাল তোমাক - ৰাস্তাত যে নাপালে, নহলে পোৱাহেঁতেন তোমাকো হয়টো কোবালেহেতেন।
ঠিকে ঠিকে ঠিকে সঁচাকে। তেতিয়া মানে আমাৰ ঘৰতো মানে মিস্ত্ৰী কাম কৰি আছিল তেতিয়া মানে, তেওঁলোকে ক'লে কি আৰু কাম কৰিব নোৱাৰিম। দিয়ক আমি আমাক মানে লাঠি দিয়ে কোবাইছে মানে- আহ' আহোতে এ আমি মানে কেইদিন মান বিৰতি লৈছো আৰু।
অ' তাকেইেতো উপায় নাই। বাৰু, ভাল লাগিল। আলোচনা কৰি তুমি বহুত পুৰণা বিষয় এটা আজি ক'লা -
অ' ঠিকেই বাৰু ঠিক আছে বাৰু হ'ব দিয়া পুনৰ কথা পঠাম। হয়
ধন্যবাদ।